শুনিছেনে?
অঁ' শুনিছো শুনিছোঁ।
অঁ' কি কৰি আছে?
অঁ' আছোঁ এনে মই, আজি অলপমান বজাৰ কৰিলো, বজাৰ কৰি আহিলোঁ আজি মানে ওলাই নগলো আ ৰু কতো। পিছে আপুনি কি কৰিছে?
মই এনে আছোঁ দিয়া, আজি যিহেতু বন্ধ মোৰ। সেইকাৰণে মই এনে এনে আছোঁ, পিছে আজি আমি তুমি যদি ব্যস্ত নাই আজি আমি ইয়াতে কিবা বিষয়ত কথা পাতোঁ আহা।
অঁ' অঁ' আহা, কি বিষয়ত কথা পাতিবা পিছে?
উমঁ' আমি গছ-গছনিৰ গুৰুত্বৰ ওপৰত কথা পাতোঁ আহা আজি।
গছ-গছনি অঁ' বহুত ভাল বিষয় এইটো। গছ - গছনিৰ গুৰুত্বটো এতিয়া অকন লাগে। আমাৰ অলপ কথা পতাই উচিত হওক।
অঁ' ঠিক আছে, পিছে কোৱাচোন তোমাৰ অঁ' কোৱাচোন তোমাৰ মতে গছ-গছনি কিয় ইমান দৰকাৰ- বুলি তুমি ভাবা?
মোৰ মতে ক'বলৈ গ'লে গছ-গছনি আমাৰ জীৱনত এক অমূল্য সম্পদ।
অঁ।
আৰু জানাই গছে আমাক অক্সিজেন দিয়ে। বা আমাৰ বায়ু পৰিষ্কাৰ কৰে- আৰু পৰিৱেশৰ ভাৰসাম্যতা এটা বজাই ৰাখে।
অঁ' নিশ্চয়।
আৰু লগতে ফুলবোৰ হা ফল, ফুল, কাঠ আৰু ঔষধ আদি দি দিয়ে আমাক আৰু শেষত মই এইটো- ক'ম যে গছ-গছনি পৃথিৱীৰ জীৱনৰ আধাৰ হয়, গছ-গছনি নহ'লে আমাৰ পৃথিৱীখন- কোনো জীয়াই থাকিবই নোৱাৰিব।
নিশ্চয় নিশ্চয়, ঠিক কথা কৈছা, গছ-গছনি অবিহনে আমাৰ একো বস্তুৱে জীয়াই থকাটো সম্ভৱ নহয়।
হয় হয় হয় হয়, ঠিকে কৈছা তুমি। পিছে তোমাৰ মতে গছ ৰোপন কৰাটো কিয় দৰকাৰ বুলি ভাবা?
ক'ব গ'লে মোৰ মতে আমি যদি অধিক গছ ৰোপন কৰো তেতিয়া হ'লে আমাৰ বায়ুটো বায়ুটো প্ৰদুষন নহয়। প্ৰদুষনটো কমি যাব আৰু পৰিৱেশটো সুন্দৰ থাকিব তেতিয়া। ইয়াৰ উপৰিও গছে বৰষুণ হোৱাত সহায় কৰে আৰু মাটিৰ খ ক্ৰয় হোৱাতো ৰোধ কৰে গছে।
হয় হয়।
এ মোৰ মতে ভাবোঁ যে আমি যদি আমি প্ৰতিজন মানুহে বছৰত এডাল হ'লেও গছ ৰুওঁ- তেতিয়া আমাৰ প্ৰকৃতিৰ বাবে কিমান ভাল হ'ব- আৰু আমাৰ নিজৰ বাবেও কিমান ভাল হ'ব।
ঠিকেই কৈছা ঠিকে কৈছা তুমি এইটো কথা, মোৰো তোমাৰ সন্মতি আছে, মোৰো গছ ৰোৱাটো বহুত দৰকাৰ হয়।
অহ। পিছে কোৱাচোন তোমাৰ মতে বন উজাৰ হ'লে কি সমস্যা হ'ব পাৰে?
আহ, মোৰ মতে বন ওজাৰ হ'লে বন্যপ্ৰাণীৰ বাসস্থান নষ্ট হৈ যায়।
অঁ।
আৰু জলবায়ু পৰিৱৰ্তন এটা বৃদ্ধি পায়। আৰু প্ৰকৃতিৰ ভাৰসাম্যত বা ভাৰসাম্যতটো অলপ বিঘ্নিত হয়। আৰু অঁ, ইয়াৰ ফলত বানপানী আৰু খৰাঙৰ দৰে সমৃদ্ধ সমস্যাও বৃদ্ধি পায়। এইবিলাক বানপানীৰ দুৰ্যোগটো অসুভ হয়।
আৰু শেষত ক'বলৈ মই টো ক'ম যে বন সংৰক্ষন অতি দৰকাৰ আমাৰ জীৱনৰ।
অঁ, নিশ্চয় ঠিক কথা কৈছা তুমি। কাৰণ আমাৰ বন আজিকালি বন বিলাক, আজিকালি উজাৰ কৰাৰ বাবে বহুতো সমস্যা দেখা গৈছে আমাৰ ইয়াত। বানপানী হওঁক বা গৰা খহনীয়া হওঁক আদি বিভিন্ন সমস্যা দেখা গৈছে।
হয়- হয়- হয়, পিছে তুমি চ- ছাত্ৰ- ছাত্ৰীসকলে গছ- গছনি সংৰক্ষনৰৰ বাবে কি কৰিব পাৰে বুলি ভাবা?
অঁ, ক'ব গ'লে মোৰ মতে ছাত্ৰ- ছাত্ৰীসকলে গছ ৰোপনৰৰ অভিযান অংশগ্ৰহণ কৰাত উচিত বুলি মই ভাবো।
হয়।
আৰু লগতে আনকো গছৰ গুৰুত্বৰ বিষয়ে সচেতনতা কৰিব পাৰে বুলিও মই ভাবো।
হয়- হয়- হয়।
আৰু যদি ছাত্ৰ- ছাত্ৰীসকলে গছ- গছনি সংৰক্ষণৰ বিষয়ে জ্ঞান লাভ কৰে, তেন্তে তেওঁলোকে আন ভৱিষ্যতৰ প্ৰজন্মকো শিকাব পাৰিব যে, গছ- গছনি আমি ৰুব লাগে।
হয়- হয়।
গছনি কাটিব নালাগে। সেয়হে মই ভাবো যে ছাত্ৰ- ছাত্ৰীসকলে গছ সংৰক্ষণৰ বাবে জ্ঞানপ্ৰাপ্ত হ'ব লাগে।
হয়- হয়- হয়, ঠিকেই কৈছা তুমি। তোমাৰ কথাটো মোৰ অল মত আছে।
পিছে কোৱাচোন তুমাৰ মতে গছ- গছনিৰ পৰা আমি কি কি লাভ পাওঁ বুলি ভাবা?
মোৰ মতে গছ- গছনি- গছৰ পৰা আমি ফল, ফুল, কাঠ, ঔষধ আদি পাওঁ।
আৰু আমাক গছে আমাক চাহ দিয়ে। আৰু পৰিৱেশতটো শীতল কৰি ৰাখে বৰ্তমান যদি জানাই কিমান গৰম। এই গৰমত আমাৰ গছৰ চাত অলপমান হলেও থাকি আমাৰ শান্তি পাওঁ।
অঁ।
আৰু মই ভাবো যে, গছ আমাৰ গছ বহুত উপকাৰ আমাৰ বাবেই আৰু। শেষত মই এইোৱ ক'ম যে, গছ আমাৰ সঁচা বন্ধুুও ক'ব পাৰি আমাৰ।
নিশ্চয়- নিশ্চয় গছ আমাৰ সঁচা বন্ধও হয়। গছ নহলে আমাৰ জীৱনটো চলাত টো অসম্ভৱ কথা। আৰু গছে যি এটানত বিভিন্ন বস্তুও দিয়ে। ক'ব গ'লে আমি গছৰ পৰাই আমি ত অক্সিজেন পাওঁ। গছে আমাৰ কাৰ্বন ডাই অক্সাইড টো লয়। সেই ক'ব গ'লে আমাৰ গছ- গছ- গছ, আমাৰ বাবে বহুত উপকাৰী হয়।
হয়- হয়। ঠিকে কৈছো, ঠিকে কৈছা। পিছে তোমাৰ মতে গছ - গছনি পৰিৱেশৰ ভাৰসাম্য কেনেকে বজাই ৰাখে বুলি ভাবা।
অঁ ক'ব গ'লে মোৰ মতে গছ -গছনিয়ে কাৰ্বন ডাই অক্সাইড স্থকন কৰে আৰু অক্সিজেন এৰি দিয়ে। হয় জানোঁ কচুৱে আৰু ইয়াৰ ফলত বায়ু বিশুদ্ধ হৈ থাকে। আৰু পৰিৱেশৰ ভাল ভ্ৰাম্য বজাই থাকে।
হয় হয় হয়।
লগতে ক'ব গ'লে গছে তাপমাত্ৰা নিয়ন্ত্ৰণ কৰাটো আমাক বহুত সহায় কৰে।
হয় হয়।
সেইবাবে মই ভাবোঁ যে গছ -গছনিয়ে পৰিৱেশৰ ভাৰসাম্যতা বজাই ৰখাত অতি গুৰুত্ব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি
হয় -হয় -হয় ঠিকে কৈছাঁ।
হে, পিছে কোৱাচোন অ, পিছে কোৱাচোন তোমাৰ মতে গছ কটা ফলত কি -কি সমস্যাৰ ক্ষতি হ'ব পাৰে।
এইটোয়েই আমাৰ মূল সমস্যা ক'ব গ'লে। মোৰ মতে অধিক গছ কাটিলে বনাঞ্চল কমি যায়।
আৰু বন্যপাণীৰ বাসস্থান নষ্ট হৈ যায় বায়ু প্ৰদূষণ হৈ যায়।
আৰু ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তন সমস্যাও অধিক হৈ যায়। আৰু মোৰ মতে প্ৰয়োজন নোহোৱাকৈ গছ কাটিব একদম নালাগে। এইটো একদম উচিত নহয় মোৰ মতে।
অ', ঠিক কথা কৈছা তুমি, আমি গছবোৰ এনেদৰে কাট কাটিব নালাগে। আৰু আজিকালি মই বহুত মানুহ দেখিছোঁ যি সকলে নিজৰ ঘৰ বা বাসস্থানৰ বাবে পাহাৰ অঞ্চলৰ গছবোৰ কাটে। আৰু তাৰ প্ৰাকৃতিক সৌন্দৰ্যটো ধ্বংস কৰি দিয়ে। আৰু ইয়াৰ ফলত- ইয়াৰ ফলত বিভিন্ন ক'ব গ'লে জীৱ- জন্তু সকলেও নিজৰ বাসস্থান হেৰাইছে তুমিতো জানাই।
অ'
সেইহে গছসমূহ কাটিব নালাগে। মই সেয়েহে ক'ম যে গছসমূহ কাটিলে বিভিন্ন ধৰণৰ অসুবিধ অসুবিধা সৃষ্টি হয় আমাৰ বাবে আৰু আমাৰ প্ৰকৃতিৰ বাবে।
হয়-হয়- হয় ঠিকে কৈছা- ঠিকে কৈছা। পিছে তোমাৰ মতে বিদ্যালয়ত গছ ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰাটো কিয় ইমান দৰকাৰ বুলি ভাবা?
মোৰ মতে এনে কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ- ছাত্ৰী সকলে গছৰ গুৰুত্বটো জানিব পাৰিব। আৰু তেওঁলোকৰ মাজত পৰিৱেশৰ সংৰক্ষনৰ দায়িত্ববোধো গঢ়ি উঠে বতাহ ফলত। এ মই ভাবোঁ যে প্ৰতিখন বিদ্যালয়তে নিয়মীয়াকৈ গছ ৰোপন কৰাটো উচিত। ক'ব গ'লে সৰুৰে পৰা যদি আমি পৰিৱেশৰ- পৰিৱেশৰ কাৰণে আমি যেতিয়া কাম কৰোঁ। এতিয়া হ'লে পৰি- পৰিৱেশো আমাৰ -আমাৰ হৈ কাম কৰিব।
হয় -হয় -হয় -হয় ঠিকে কৈছা -ঠিকে কৈছা।
অ', পিছে কোৱাচোন তোমাৰ মতে গছ- গছনিৰ পৰা আমি কি -কি উপকাৰ পাওঁ বুলি ভাবা?
অ', মোৰ মতে গছে ফল, ফুল, কাঠ, ঔষধ ইত্যাদি বিশুদ্ধ বায়ু দিয়ে জানাই মোক কৈছোৱেই তেতিয়া আৰু লগতে গছে চাৰ দিয়ে পৰিৱেশ শীতল কৰে। মোৰ মতে গছৰ উপকাৰ কেতিয়াওঁ শেষ নহয়ে মানুহৰ জীৱনত।
অ' ঠিক কথা কৈছা তুমি। অ'
পিছে তোমাৰ মতে প্ৰতিজন মানুহে গছ-গছনি সংৰক্ষণৰ বাবে কি-কি কৰিব লাগে বুলি ভাবা?
অ'হ, ক'ব গ'লে মোৰ মতে প্ৰতিজন মানুহে বছৰি অন্তত এডাল হ'লেও গছ ৰোপন কৰাটো মই উচিত বুলি ভাবোঁ আৰু।
হম।
আৰু লগতে তেওঁলোকে গছটো নষ্ট কৰিব নালাগে, আৰু ইয়াৰ যত্ন লোৱাটো মই উচিত বুলি ভাবোঁ। যিহেতু তেওঁলোকে গছটো ৰুইছে। এ গছডালৰ যত্নটো কৰা উচিত বুলিও মই ভাবোঁ। এ ভাবোঁ যে মানুহে এনেদৰে যদি সকলোৱে সহযোগিতাৰে গছ ৰুৱে তেতিয়াহ'লে সেউজীয়া পৰিৱেশ গঢ়ি উঠিব বুলি মই ভাবোঁ।
হয়-হয়-হয় ঠিকে কৈছা তুমি। সচা কথা এইটো গ মানে গছ ৰোৱাটো বহুত দৰকাৰেই হয়।
অ' পিছে কোৱাচোন তোমাৰ মতে গছ-গছনি অবিহনে পৃথিৱীৰ জীৱন সম্ভৱ নেকি?
উম' মোৰ মতে গছ-গছনি অবিহনে পৃথিৱীৰ জীৱক একেবাৰে সম্ভৱ নহয়। গছে আমাক অক্সিজেন দিয়ে, বায়ু বিশুদ্ধ কৰি যাতে পৰিৱেশ ভাৰসাম্যতা বজাই ৰাখে। অ' গছ নাথাকিলে জীৱ-জন্তু আৰু মানুহৰ জীৱনত বিপদ পৰি যাব এটা। আৰু গোটেই কওঁ যে গছ-গছনি পৃথিৱীৰ জীৱনৰ মূল আধাৰ তো গছ-গছনি নহ'লে মানুহ জীৱন সম্ভ একেবাৰে সম্ভৱ নহয়।
অ' ঠিকে কথা কৈছা। গছ-গছনি অবিহনে আমাৰ পৃথিৱীতো চলাটো একেবাৰে অসম্ভৱ কথা।
অ' পিছে তোমাৰ মতে গছে জলবায়ু নিয়ন্ত্ৰণত কেনেকৈ সহায় কৰে বুলি ভবা?
অ' ক'ব গ'লে মোৰ মতে গছে যিহেতু কাৰ্বন ডাই অক্স- অক্সাইড গ্ৰহণ কৰে, পৰিৱেশত তাপমাত্ৰাটো আমাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
হয় হয়।
আৰু ইয়াৰ উপৰিও গছে বৰষুণ হোৱাত সহায় কৰে। আৰু পৰিৱেশটো আমাৰ শীতল কৰি ৰাখে গছে। আৰু- গছৰ সহায়ত আমি বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি আদি পাওঁ।
হয়।
এই ক'ব গ'লে মোৰ মতে আমি জলবায়ুটো সুৰক্ষাৰ বাবে অধিক গছ ৰোপন কৰা। ত অতি প্ৰয়োজনীয় বুলি মই ভাবো, তেতিয়াহে আমাৰ জলবায়ুটো নিয়ন্ত্ৰণ হৈ থাকিব।
হয় হয় হয়, ঠিকে কৈছা তুমি।
অ' পিছে কোৱাচোন তোমাৰ মতে আমাৰ বনাঞ্চল সংৰক্ষণটো কৰাটো কিয় দৰকাৰ?
মোৰ মতে বনাঞ্চল সংৰক্ষণ কৰিলে বণ্য-প্ৰানীৰ বাসস্থান সুৰক্ষিত হৈ থাকে। আৰু লগতে মাটি কয় বা বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে সমস্যা ত কিছু পৰিমাণে কম হৈ যায়। মই ভাবোঁ যে বন সংৰক্ষণ আমাৰ সকলোৰে দায়িত্ব, আৰু মই এইটোয়ে ক'ম যে বন ৰক্ষা কৰিলে প্ৰকৃতিৰ ৰক্ষা হয়, তো আমি বনাঞ্চল ৰক্ষা কৰাটো খুব দৰকাৰ।
নিশ্চয় নিশ্চয় তুমি ঠিক কথা কৈছা। আমি বনাঞ্চলটো সংৰক্ষন কৰিব লাগে তেতিয়াহে আমাৰ জলবায়ু হওক বা বানপানীৰ পৰিৱৰ্তনৰ দৰে সমস্যা সমূহ আমাৰ কমি যাব তেতিয়া।
হয় হয় হয়।
এ আমি ক'ব গ'লে আমি স সকলোৱে এডাল হ'লেও গছ ৰুব লাগে বুলি ক'ব বিচাৰো মই।
হয় হয় হয়, ঠিকে কৈছা।
ঠিকে আছে দিয়া আজি তোমাৰ লগত গছ সংৰক্ষণৰ বিষয়ে কথা পাতি বহুত ভাল লাগিল।
হয় হয় হয় মোৰো ভাল লাগিল, আকৌ আকৌ কৰি থাকিবা কিবা জানিব খুজিলে।
অ নিশ্চয় নিশ্চয় মই বহুত নতুন কথা শিকিলো আপোনাৰ পৰা আজি।
হয় হয় হয়, ঠিক আছে দিয়া।